হেল্ল' অহ চাউনণ্টো গৈ আছে নহয় ভালকে। উম আহিছে আহিছে মোৰটো ঠিকে আছে তোমাৰ মোৰ ভাগৰটো গৈ আছেনে তোলে আছে আছে হেল্ল'।
হেৰি ন কি কৰি আছ?
এনেই বিচনাতে পৰি চিনেমা চাই আছো।
অ ভাত খালি নাই?
ভাত খালো বা তই খালি নাই ভাত?
খালো খালো খালো এই জাষ্ট খাই বৈ কাঁঢ়ি-বাতি ধুই গাটো ধুই পেলাই আহিছো আৰু।
আচ্ছা আচ্ছা- ঠিকে আছে দে। ঘৰত মানুহ আছে নে নাই?
তই ফুৰিবলৈ গৈছ নি?
নাই যোৱা নাই যোৱা ফুৰিবলৈ যোৱা প্লেন বনাই হে আছো।
অ তাকে ভাবিছো যামেই নেকি। যোৱা কথা মইয়ো ভাবি আছো পইচাটো- পালে যাম আৰু।
পইচা বেছি নালাগে আমি হেৰিলৈ যাম বুলি ভাবিছিলো। এইটো কি আছিলে শ্বিলঙলৈ।
শ্বিলং নাযাওঁ মেঘালয় যাওঁ মেঘালয় নহবা হাফলংত বহুত ধুনীয়া ধুনীয়া ভাল জেগা আছে ডিম্পু বড়া ভিডিঅ' চাইছিলো ডিম্পুচ ব্লগ। চাবিচোন মানে এ- শ্বিলংতো চবে গৈয়ে থাকে সে মেঘালয় মিজোৰামত এনেকুৱা হ হি এটা আছে এই পাহাৰ- এনেকুৱা চিৰি এখন আছে সেইটো দি গৈ বহুত ধুনীয়া ভিউ এটা পায়। সেই তালৈহে যাম নি মিজোৰাম।
অঁ আচ্ছা আচ্ছা আচ্ছা ঠিকেই আছে।
উম তালৈকে যাওঁ আৰু শ্বিলং চবেই গৈ থাকে আৰু।
অ সেইটো হয় বাৰু হেৰি- পইচাটো তেনে- এটা প্ৰতি দুহেজাৰ টকাকে - তুলিব লাগিবই
পইচা মোটামুটি দুহেজাৰ তিনি হেজাৰ আহ হৈ যাব ঘৰত খুজিলে দিব চাগে।
অ ঘৰপা খুজিবলৈ নিজেও মিলাব লাগিব উম ঘৰপাও খুজিবলৈ নিজেও মিলাব লাগিব। অহ জুলাই মানতে যাম বুলি ভাবিছোঁ আও
উম জুলাই লাষ্টলে জুলাই লাষ্ট মানলে- যাওঁ আও
উম জুলাই লাষ্ট সোমালে যাবা অ ফুৰিবলে জিম জাম
তই কেইটাৰ পৰা কেইটা লৈকে ৰ?
মই এইটো চাৰে, পাঁচটাৰ পৰা চাৰে আঠটালৈকে নবা নটা
চাৰে পাঁচটাৰ পৰা চাৰে আঠটা লাগে কি ক ইমান দেৰি জিম কৰা নে?
উম, দুটা দুটা প্ৰগ্ৰেম মাৰো যে।
আহ
প্ৰগ্ৰেম মাৰো যে।
অ, আচ্ছা আচ্ছা।
জপা মানে আৰু দেৰি হ'ব মোৰ লগৰটো মানে ট্ৰেইন আৰু এইখন দিনৰ
আহ।
তাৰপৰা সি মানুহ ওলোৱা পিছত সদায় আহিব পাৰিব, দছটা বা কা যে ঘৰ পালে
আহ।
উম।
তহঁতোৰ মাহঁত আজি আহিব ন? ট্ৰেইনতে আহিছে চাণগে, আজি ৰাতি আহিলে কাইলৈ পাই যাব এদিনত
অ আজি ৰাতি আহিব বাৰু, কালি ৰাতিপুৱা পাই যাব।
অ ৰ বাইক এখন কিনা কথা আছিলে ন পালচাৰ? কি হল?
কিনাৰ কথা আছে এতিয়া কিনিবও ভাল নাই আৰু বাইক সেইখন বাইকখন কিনিছিলে কিমাৰ হয়। এখন বেছি দিলে।
উম।
এ পালচাখনহে কিনিব, আছে অ।
হালোৱা নাই নি অ হাল বাব ভাল টেক্টৰখন তই ট্ৰেক্টৰ খন শিকিলোৱা হ'লে হাল বাবও পাৰিছ ত পইচাটো লগকাওনো অহলদন
হাল বোৱা হোৱা নাই এতিয়া আৰু পিছতে হাল এনে বাই আছে বাৰু। তাকে। তেখেতেৰ অ খেতি, এই আমাৰ মোৰ লগযৰ লৰা এইফালৰ দেউৰীগাও
ছা
উম উম হেৰি তহতৰ এতিয়া খেতি আৰম্ভ হ'ল নাই কৰা
উম উম-
খেতি, আৰম্ভ হ'ল নাই খেতি, -
আমাৰ খেতি আধিয়ে দিছে আমাৰ খেতি আধিয়ে দিয়ে পাঁচ বছৰ মানৰ আগতে আমি যেতিয়া জইণ্ট ফেমিলি আছিলো তেতিয়া কয় এতিয়া নকয় যে আধি দিয়ে।
অ আচ্ছা আচ্ছা ঠিকেই আছে তেতিয়া হ'লে
ভাত বনাইছ নেকি অ দুপৰীয়া ভাত নাখাও নেকি
নাই নাই দুপৰীয়া ভাত নাখাওঁ ভাত এবাৰে খাওঁ
কি ৰুটি খাও নেকি
নেখাওঁ নেখাওঁ দুপৰীয়া একো নেখাওঁ
অ অ অ চাহ
চাহো নাখাওঁ
এ ৰাতি কেম খাটিবলৈ যাম অ কেম এখন লাগিছিলে‌ অ
উম লাগিছিলে লাগিছিলে
পাওৱাৰ লাগিব ৰামে দিয়ে বা আমাৰ ভূক্ত খুজিলে দিব চাগে ছটা সাত বৰ্তমান গ'লে
অ দিবৌ পায়ে দেই দিবৌ পাৰে
দিবৌ পায়ে তাকেহে দিলেতো ভালেই বাও
উম তাকে হেৰি তাপা এতিয়া তই দুপৰীয়া ভাত খাবি নাই
আমি দুপৰীয়া ভাত নাখাওঁ এবাৰে খাও
আ ৰাতিপুৱা কিহে কাপোৰ চাপোৰ কিনা নাই বাৰু এতিয়ালৈকে কিনিব লাগিব
মোৰ কিনিব লাগিছিলে দুটামান কাপোৰ নাই স্পৰ্টিং নাই বিশেষকে টি চাৰ্ট উম পইচা বহুত বেছিয়ে সমস্যা সমস্যাত পৰিছো উম জংগলীজত যাবি নেকি যোৱা প্লেন এটা বনাইছো এই এইটো সপ্তাহতে মানে গৈ পোৱা নাইতো আজিলৈকে
বাহ
যাব লাগিব
যাব লাগিব অ তাকে বৃহস্পতিবাৰ মানে কৰওঁ নেকি
বৃহস্পতিবাৰুক মুঠতে এইটো সপ্তাহৰ ভিতৰতে কৰিম আও
অ অ এইটো সপ্তাহৰ ভিতৰতে কৰিবি, অ অ ঠিকে আছে এইটো সপ্তাহত কৰিলে ভালেই হ'ব তেতিয়াহ'লে
যাম কিবা এটা খাম ফটো চটো মাৰিম।
উ তাত উ তাত হেৰি অ তাকে উ তাকে তাৰ হেৰি দামবোৰ বহুত বেছি আক
সেই খা খোৱাবিলাকৰ নে?
অ খোৱাৰ খা বস্তুবিলাকৰ দামবোৰ বহুত বেছি। অ কে
নটৱক পায় নে নাপায় জাগা তত
সন্দেহ নেটৱৰ্ক পাই নে নাপায়।
তা ভাল জানো
ভাল ভাল ৰাস্তা ভাল লিও কৰা হয়, ভাল
জানো বা। জানো দেই
এ অৰুণাচলতে পৰে এখন
অ সেই নহ এই সেই মাৰ্কশ্বিট আনিলি নি স্কুলৰ পা। আনিম দেই এই সেই কাইলে পখিলে মানে আনিম। এই এইটো কি বুলি কয় স্কলাৰশ্বিপ পোৱালি নে তই
স্কলাৰশিপ কিহৰ স্কলাৰশিপ
এই ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ সযোৰ ওচৰত পোৱালবি আক ভালকে কে কয়। সময়টো
গম পাইছো কিহৰ স্কলাৰশ্বিপ নো।
আ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপ প্ৰি মেট্ৰিক আৰু প্ৰি এইচ এচ
সেইটো গ'ল নেকি এতিয়া এতিয়া আছ নাই এতিয়া পৰা পাই নাই।
এই পাৰ্চেণ্টিজ ছি- ছিক্সটি ফাইভ লাগে। ত্ৰিছ হাজাৰ টকা পাবি আ তব যদি লি লেবাৰ তাত যদি অফ লেবাৰ তাত যদি একাউণ্ট আছে, তেতিয়া তাহতে পোন্ধৰ হাজাৰ টকা পাবি সেইটো একদম ফিক্স আও। তাৰ পৰা এন এছ পি স্কলাৰশিপ সেইটো চবে পোৱাই বাও।
কথাটো শুন এতিয়া পূৰাব পৰাকে আছে নাই?
অ এতিয়া আছে কোৱাই লবি সিজোকে সুধিবি আক। মই মই সেই পান কাৰ্ড খুলিব দিছো এটাক পান কাৰ্ডখন খুলি একাউণ্টটো খুলিলে মই তাক দি দিম। আৰু ডেটটো কিমান লকে গম পাই চা নাই। এই- মাধৱদেৱত। মাধৱদেৱৰ ইউনিভাৰ্চিটিত যে আমি যে এডমিশচন যে লৈছিলো যে। তাত যে ঋচিভ। এখন যে দিছিলে যে ৰঙাকে?
অহ।
এইখনত দেট এটা আছে চাই লবি। সেইখনৰ যিমান লকে আছে, সেই সেইটোয়ে স্কলাৰশিপৰ দেত আক হেখন যদি গুচি যায় নহয় তয় স্কলাৰশ্বিপ হেৰী কৰিব নাপাওঁ।
মানে বুজি পোৱা নাই।
অহ।
কি কৈছো বুজি পোৱা নাই আকৌ এবাৰ কঃসুন।
বুজি পাইছ নাই?
নাই পোৱা নহয় বুজি।
হু?
বুজি পোৱা নাই।
কি কৈছ?
ক'ত ডেটটো থাকে বুজি পোৱা নাই বোলো।
নহয় আমাক যে ৰিচিপ যে দিছিলে যে এডমিচন লোৱাৰ পিছত যে?
অহ।
এনি ৰঙা ৰঙৰ। অলপ, সেইখনত ডেট এটা থাকে এক্সপায়াৰ ডেট নে কিবা নাজানো। সেই দেট টো লকে স্কলাৰশ্বিপ থাকিব। সেইটো দেট যদি গুচি যায় নহয় ত স্কলাৰশ্বিপটো পোৱাব ন। মানে সেই সেইখনো লাগিব স্কলাৰশ্বিপ পোৱা কাৰনে, আৰু ইফালে তহঁতক ঘৰৰ ফটোও মাৰিব লাগিব।
আচ্ছা এটো স্কলাৰশ্বিপ টো কেনেকে ক্লেইম ডাইৰেক্ট বেংকত আহি যাব নেকি?
অহ।
অহ এতিয়া মই হিজো ফোন কৰী ক'ব লাগিব আজি।
চাউণ্ডটো অহা নাই।
তোমাৰ সৌন্দটো আহি আছে মই হেডফোনডটা লগাই লৈছোঁ যে।
চাউণ্ডো অহা নাই, টোলৈ গৈছে নে?
মোলৈ আহিছে অহ।
ডাঙৰকে আহিছে নে?
ডাঙকে আহিছে মই হেফুটা লগাই লৈছো যে।
অহ হেডফোন লগাই লৈছে অহ। ক'কা আছে নাই?
ক'কা কাম কৰি আছে। তই হেৰি মই বিশ্বনাতে আছো আৰু।
গা ধূলে নাই?
গা-গা ধুই মেলি বাচন চাচন ধু কাপোৰ কিনি ধৰি কিনি এতিয়া চুলি তুলি আছুৰি আহিছো আৰু বিছনা।
লগৰ এটাও আছে মোৰ ঘৰত সি ৰীলছ ফেষ্ট এতিয়া ইটো ৰিলচ কল কৰিছে এতিয়া লাইক কৰিছে কেবাতালে শ্বেয়াৰো কৰিছে।
উম তেনেকে কৈ থব লাগে দিনটো তেনেকে যোৱাব লাগে।
ৰাতি ভাত কিহ বনাবি।
ৰাতি ভাত মাংস আনিবে নবা দি মানে চাগে।
সেই নহয় ততে জিমলে যে যাওঁ আজো দহটা বজিব ভাত কোনে বনায় দহটা লেকে।
আহি পেলাই।
অ মানে ৰাতি খোৱা দেৰি হয় মানে।
দেৰি হয় কেতিয়াবা সোনকালো হয় মই আজিহে আজিবাৰ দেৰি হব পাৰে অহাৰ অহালৈ।
অ।
মানে এই কেইদিন অলপ
ত টাইম টো বেয়া আছ। কৰিলে
হে।
টাইমটো বেয়া চুচ কৰিলি নেকি। অ কাইলৈ তহঁত মা হত আহিব কাইলৈ পাব হি। নে
কাইলেপা টেনচন নাই। আহি লবা হোটেলতে খাই বা।
কালি তহঁত আইতাও আহিব নেকি।
নাজানো দে সেইটো কথা।
এই গুৱাহাটীত বহু গৰম। এই নৰ্থ ইষ্টকবালে যাব লাগিব মিজোৰাম অৰুণাচল আৰু অসমক বাদ দি।
অ।
মেঘালয় মিজোৰাম। ত্ৰিপুৰা। অ কি কি আছে অৰুনাচল।
নাগালেণ্ড।
অ নাগালেণ্ড। নাগালেণ্ডো বেয়া ন। কিন্তু হাফলংখন অসমৰ ভিতৰত চবচে চব ধুনীয়া বুলি কয় নৰ্থ ইষ্টৰ ভিতৰত।
অ তাকেহে যাব লাগিব ৰ। সময় পালে পইছা চইচা সময় পাই যাম।
উম জুলাই লাষ্টলে দুহেজাৰ তিনি হেজাৰ মান হলে আৰু গোটাব লাগিব তাকে বাৰু অ হব দে তেতিয়া হ'ব।
অ তাৰ পিছত। দিম ভালকে এইটো সেই কথাটো ফুৰালে